এতিয়া টপিকটো হল আমাৰ পৰম্পৰা বিষয়। আমাৰ অসমীয়া বা বেংগলী যিহেতু আমি অসমত থাকো তেনেহ'লে আমাৰ অসমীয়া। লগতে বেংগলী হয় ত আমাৰ বেংগলী পৰম্পৰা চমৰ যোনবিলাক পৰম্পৰা আছে। আমাৰ নীতি নিয়ম সমূহ ৰীতি ৰিৱাজ সেইবিলাকৰ বিষয়ে অলপ আজি কথা পাতো।
অ পাতক।
হয় সেইটো তোমালোক কোৱাচোন প্ৰথমতে আমাৰ পৰম্পৰা সমূহ অলপ মানে ওপৰেপৰি অলপ অলপ কৈ দিয়ে কিবা কিবি।
যিহেতু আমি অসমত থাকো।
হয়
তেনেহলে ফাষ্টত আমি অসমৰ পৰম্পৰাটো আৰম্ভ কৰো।
হয় হয় অসমৰ পৰা আৰম্ভ কৰো আমি
আমাৰ অসমৰ মুখ্য এইটো কি মুখ্য অনুষ্ঠানটো হ'ল বিহু।
হয় তিনিটা।
প্ৰথমত প্ৰথমতে বহাগ বিহু হয়।
বহাগ বিহু আহে প্ৰথমতে আমাৰ
বহাগ বিহুত আমি যোনটো আমাৰ মাটিত নতুন ধান হয়।
হয়।
নতুন ধানটো আমি যেতিয়া মানে ৰুওঁ। ধান টো ৰুই কাৰণে সেইটো। উম ধানটো ৰু সেই ৰুৱাটো আমি বহাগ বিহু পান কৰা হয়। সেইটো মানে আমাৰ ৰিচুৱেল আৰু ফাৰ্ষ্ট বিহুত আমি মানে। সেইটো ৰিচুৱেল সেইটো আমি মানে ৰোপণ কৰি কাৰণে আমাৰ মানে যাতে আমাৰ হেৰি কি শস্য শস্য বা। সেইটো কৃষিটো যাতে আমাৰ ভাল হয় ।
শস্যটো ভাল হয়, আমাৰ সেই কাৰণে ।
ব'হাগ বিহুৰ মুখ্য উদ্দেশ্য এইটোৱে। আৰু দ্বিতীয়তে, আমাৰ দুই নম্বৰ বিহু হ'ল, কাতি বিহু ।
বহাগ বিহু আমাৰ হেৰি, বহাগ বিহুত আমি বহাগ বিহুক আমাৰ ৰঙালী বিহু বুলিও কোৱা হয়। এই ৰঙালী বুলি কোৱা হয়। সেইটোয়ে নতুন শস্য লগতে আমাৰ যাতে, জীৱনতো যাতে আমাৰ উল্লাস, ‌ উল্লাস হাঁহি আনন্দ বস্তটো আহে। তাৰ কাৰণে সেইটো আমি ৰঙালী বিহু আমি চেলিব্ৰেট কৰো। সকলোৱে বিহুৰ সাজপাৰ বিলাক পৰিধান কৰো । আমি আমাৰ ছোৱালী বিলাকে মেখেলা, মেখেলা চাদৰহা মেখেলা, এইবিলাক আমাৰ ল'ৰাবিলাকেও তোমাৰ এই কাপোৰৰ সেইবিলাক কি বুলি কয় মানে। এইবিলাক গ্ৰহণ কৰে আমাৰ, সেই সংস্কৃতিত যিবিলাক আমাৰ আছে। পৰিধান বিলাক আমি কৰোঁ। কৰি কিনে আমি নাচ গান সেইবিলাক কৰোঁ, বিহু বিহু গাওঁ, বিহু গীত বিহু নৃত্য, আমাৰ ডাঙৰৰ পৰা আমি আৰ্শীৰ্বাদ লওঁ, আশীৰ্বাদ লৈ কিনে আমি মুকলি ঠাইত খেতি পথাৰে বা এনেকুৱাইটো কৰবা ঠাইত জৰি কিনে আমি বিহুত বিহু নৃত্য কৰি কেনে, আমি মানে সেইটো মানে সেই বহাগ মাহটো বহাগৰ আৰম্ভণি, আমাৰ সেই ৰঙালী বিহুতটো আমি বহুত ধুনীয়াকৈ চেলিব্ৰেট কৰোঁ আমি।‌
উম। নেক্সট আমাৰ কি আছিল কাতি বিহু।
কাতি বিহু।
কাতি বিহুৰ আৰু এটা নাম কঙালী বিহু। কাতি বিহুটোত আমি মানে পালন কৰা মুখ্য উদ্দেশ্যটো হ'ল আমি যে বহাগ বিহুত শস্যটো ৰুইছোঁ, বা ৰোপন কৰিছোঁ। সেইটো কাতি বিহুত এ এনেকুৱা সময়ত মানে পোক পতংগ বহুত ধৰি থাকে।
হয়! হয়!
পোক পতংগতটো যাতে আমাৰ খেতি বাতিতো নষ্ট নকৰে সেইকাৰণে আমি কাতি বিহুত উ! এ এইটো কি
পথাৰত চাকি জ্বলাও। আমাৰ উ'! উ'! পূজা আমাৰ ঘৰৰ চোতালত, আমাৰ তুলসী গছৰ তলত চাকি বন্তি জ্বলাও, ঘৰত চ চাকি বন্তি জ্বলাও।
চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয় যে, প্ৰাৰ্থনা কৰা যে আমাৰ হয়য়ে।
শস্যটো আমাৰ খেতি বা বাতিটো ভাল হয়, এইবাৰ, আমাৰ খেতি পথাৰৰ মাজে মাজে আমি চাকি জ্বলাই দিওঁ। হয়। তেতিয়া আমি লাৰু পিঠাবিলাক বনাওঁ, কাতি বিহুৰ সময়ত
কাতি বিহুত বনোৱা হয় এইটো অলপ অলপ তাৰপিছত এইটো কাতি বিহু, কাতি বিহুত মানে, মানে কঙালী, কঙালী মানে দুখীয়া যোনটো হয় মানে বেছি ফুট নহয় মানে এইটো দুৰ্ভাগ্য পৰি যোনটো কৰ ব লাগে, সেইটো। কাৰণে ইয়াৰ নাম কাতি বিহু, তাৰপিছত কঙালী বিহু একেই, লাষ্টত হ'ল ভোগা ভোগালী বিহু বা মাঘ বিহু, ভোগালী বিহু মানে মাঘৰ মাহত, মাঘৰ মাহত চেলিব্ৰেট কৰা হয় আৰু কিন্তু আন এটা নাম ভোগালী, ভোগালী মানে খোৱা, খোৱা আনন্দ আমাৰ যে বহাগ বহাগ, বহা অ বহাগ মাহত যে আমি শস্যকেইটা ৰুইছোঁ ত তাৰ পিছত ক এ কাতি মাহত, কাতি বিহু পালন কৰি মানে শস্যকেইটা যে ভাল আছে পতংগে নাখায়। সেইকাৰনে হৈ যোৱাৰ পিছত আমি এইটো, মাঘ মাহত শস্যটো মানে উঠাই লওঁ। ধানৰ পৰা ধানৰ পৰা চাউল কনভাৰ্ট কৰো যোনটো কয়।
হয় জানাব চাবলৈ কনভাৰ্ট কৰিলো।
সেইটো, সেইটো মানে নতুন চাউলেৰে আমি যোনটো পিঠা, পিঠা বনাও পিঠা কুলি তাৰপিছত মানে আমি এইটো মানে ভালকে খাওঁ চেলিব্ৰেট কৰো, আনন্দ ফূৰ্তি মানে কি ব কিবা এটা মানে বস্তু আমি জিতিলে জয়ী হলে উপভোগ কৰো, আমি জিকিছো, এনেকুৱা টাইপৰ মানে চেলিব্ৰেট হয়। সেইকাৰণে সেইটো বিয়ৰত সেইটো বিষত অ, উল্লাস হয় ফূৰ্তি হয়, খোৱা লোৱা হয়।
আৰু লগতে আমি সেইটো খোৱা লও, দান ধৰণৰ ভোগালী বুলি ভো, গালী বুলি কোৱা হয় নানা ধৰণৰ আমাৰ ঘৰত মানে খাদ্য বস্তুবোৰ বনোৱা হয় আমি খাও পিছত আমি তেতিয়া আমি ৰাতিপুৱা মানে উৰুকা দিনা আমি খুৱালোও হয় আমি পৰম্পৰাগত হিচাপে আমি ভেলাঘৰ চৰ বনাওঁ ভেলাঘৰ বনাই তাতে থাকো গোটেই ৰাতিটো তাৰ পিছ দিনা ৰাতিপুৱা উঠি কি আমি সেই ফেলাকৰো পা ধই কেনে ভেলা ঘৰটো জ্বলাই দিওঁ সেই সেই সময়ত আমাৰ গোটেই ওচৰে পাজৰ লোকসকল সকলোৱ আহে আহি ভেলাৰ ওচৰতম জমা হয় সকলোকে জ্বলাই তাতে অলপ প আমি প্ৰাৰ্থ প্ৰাৰ্থনা কৰোঁ, প্ৰাৰ্থনা কৰি আমি ডাঙৰ আশীৰ্বাদ লওঁ আমাৰ সনাম গামোচা আছে গামোচা দি আমি আদৰণি জনাওঁ মানুহক, সাম গামোচা য'ত নেকি যোনটো নেকি আমাৰ অসমীয়াৰ মানে অসমীয়া সংস্কৃতিৰ এটা মানে প্ৰতীক বুলি ক ক'ব পাৰি আমাৰ ফুলাম গামোচা জাপি
অ আৰু ব বঙালী উৎসৱত মানে বঙালী ৰিচুৱেলত যোনটো আপোনাৰ উ ভোগালী বিহু হয় সেইদিনা নিশা দিনা সেইদিনাখন মকৰ সংক্ৰান্তি পালন কৰা হয়
আৰু আমাৰ ৰঙালী বিহু সময়ত ন বহাগ বিহুৰ সময়ত আমাৰ হেৰি কি পালন কৰা হয় কি বুলি কয় পয়লা বইলা বৈশাখ যেতিয়াতিয়া আমাৰ যেতিয়া আমাৰ বহাগ বিহু চলি থাকে তেতিয়া আমাৰ পয়লা বস্তি চাকচল পহিলা বৈশা যিটোনি চৰি বঙালী নিউ ইয়ৰ্ক বেংগলীত সেইটো নিউৱাৰ বুলি জানো আমি তেতিয়া বেংগলী মানুহে আমাৰ নতুন সাজপাৰ পৰিধান কৰে সিদিনা ৰাতিপুৱা উঠি গা পা ধুই আ নতু নতু নতুন সাজপাৰ বিলাক পৰিধান কৰো ঘৰত চবৰে আশীৰ্বাদ লওঁ মাৰতিতৰ ঘৰত যাওঁ আ মানে আমাৰ যোনটো থাকে ওচৰ চুবুৰীয়া মানুহ ঘৰত যাও ঘৰত সকলো ঘৰত আশীৰ্বাদ লও খোৱা বস্তু খাদ্যয় চাদয় কৰা হয় অলপমান নাচ গান ফূৰ্তি ফূৰ্তি আনন্দ আৰু উল্লাসে আমি স বঙালী নৱবৰ্ষটো আমি চেলিব্ৰেট কৰো, পহিলা বৈশাখ আৰু সেইদিনা আমাৰ অসমীয়াত মে অসমতো সেই মানে এছামিছ নিউ ইৰ নিউ ইয়েৰো হয় আমাৰ ইয়াতে
হয় হয়
হয়
এনে তুমিতো ৱেষ্ট বেংগলত থাকা
হয় বিহু সময়তো আমাৰ আমি মানে অসমৰ প্ৰায় এশ ডেৰশজন মান আছো আমি তাতে ষ্টুডেন্ট আমি আৰু লগতে কিছুমান ষ্টাফ আছে মানে টিচাৰ মিচাৰ চাৰ আছে ওচৰত কাম চাম কৰি অসমৰ মানুহ কেইছুমান আছে মে দুশজন মান মানুহ আছো আমি, আমি বিহুৰ সময়ত মাঘৰ বিহু সময়ত আমি সকলোৱে মানে একেলগে হৈ কিনে চিন চাই প্লেনিং চ ন বনাই ওৰালে ক'ৰবা গাঁৱৰ ফালে আমি যাওঁ বা নদী চদী আছে আমাৰ পিকনিক স্পট তাতে গৈ আমি মেজি চেজি মেজি বনাওঁ কাৰণ ভেলাঘৰ বনাওঁ তাতে আমাৰ মানৱ নহয় বেংগলত মানে যতিহয়া আম প়ি আছো ষ্টুডেণ্ট হয় সময়ো পোৱা নাযায় কাৰণ মেজ চেজি মেজি বনাওঁকলোৱে পইচা কণ্ট্ৰিবউট কৰি কিনে খাদ্য বস্তুবিলাক আনো ৰাতিপুৱাই মানে উৰুকাৰ উৰুকাৰ পিছদিনাই যাওঁ আমি ৰা ৰাতিপুৱা যাওঁ য ততে গা পা ধুয়ে যাওঁ আমি বা কিছুমান তাতে যে নদ নদীত গা ধুই লুৱে তাতে গা পা ধুই আমি সাজপাৰ নতুন ভাল ভাল ড্ৰেছ পিন্ধিলোও ছোৱালীবিলাকে মেখেলা চাদৰ বিলাক পৰিধান কৰে আমি ধুনীয়া কুৰ্তা ধুতি পিন্ধি যাওঁ মানে গাত মানে গলত ফুলাম গামোচা লৈ ক তাতে ম মেজি জ্বলাওঁ মেজ জ্বল তাতে অলপ এনে না্তাটো কৰি কিনে তাতে ভাত চাত বনাও মানে আমাক ভাত মাংস চাংস যিবাক খোৱা বস্তু তাতে আমি চব নিজে বনাও মানে চব নিজে বনাই সৰু সুৰা পিকনিক টাইপৰ চবে বনাই আমাৰ চব অসমৰ মানুহ বিহুক গান চান লৈ বজাই আমাৰ ডেন্স হয় বিহু নৃত্য চ কৰো আমি হাঁহি উল্লাস সবিলাকেি লাষ্টত ভাত চাত তটা খাই কেনে আমি আকৌ অনুভূতি হওঁ মানে সৰু সুৰা এটা পিকনিক টাইপৰে হয়। সেইখিনিয়ে
এ এয়াতি আপুনি বুজি পালে এনে এতিয়া বিহুৰ বিষয়ে ভালকে
হয় বিহু বুজি পালো। লগতে মানে বেংগলত থাকি কিনে মই বেংগলী মানে বেংগলত থাক কিনে মই বেংগলী পম্পৰা বিষয়ে বহুত খিনি মনে জানিব
অ সেইটয়ে আপুনিতো আপুনিতো বেংগলত থাকে আমাৰ অসমতো এনেকুৱা মানে দুৰ্গা পূজাটো নহয় বেংগলত কিন্তু আকো ভাল দুৰ্গা পূজা মই শুনিছো তুমিযে তুমিযে তুমি যদি অলপ আমাক বুজাই দিয়া ভাল হয়।
হয় এতিয়া আমাৰ অসমত কি অসমত আমি দুৰ্গ পূজামি ছয়ম্বৰ দিনৰ পৰা ইষ্টাৰ্ত কৰো। মানে এইদম ষ্টাৰ্টিং হয় মহালৈ হয় মহয় আমি দিনটো আমি সে মহালয়টো চাওঁ তেতিয়া নিয়ম চিমৰে ষ্টাৰ্ট হৈ যায়।কিন্তু মেইন যোনটো আমাৰ পূজাটো হয়। সেইটোও মানে ছয় নম্বৰ দিন বা ষষ্ঠিৰ পৰা ষ্টাৰ্ট হয়। ষষ্ঠি সপ্তমী অষ্টমী নৱমী আৰু দশমী আমাৰ সমাজ য চেলিব্ৰেট হয়নে কিন্তু বেংগলত তোমাৰ কি হয়। সেই মহালয়ৰ পিছত দিনৰ পৰাই মানে এক নম্বৰ দিনৰাৰ পৰাই ষ্টাৰ্ট হৈ যায় ।মানে দহ দিনৰ কাৰণে কত পাচ পচদিনা যাত্ৰা
মানে আমাৰ অসমৰ আমাৰ অসমৰ পে বেংগলত পাঁচ দিন আগৰ পৰাই আৰম্ভ হৈ যায়।
আৰু আগৰ পৰা আৰম্ভ হৈ যায়। অহ নিয়ম মতে সেইটো সেইটোৱে মানে ঠিক মানে আমাৰ ইয়াতে মছ পৰা হয় তাতে মানে মানে প্ৰথম দিনাৰ পৰাই হয়।মানে এইটো এইটো আছে যে প্ৰথম দিনাৰ পৰা ইমানো লাইক মানে বেছি ভিৰ চিৰ নহয় ত বেছি মানুহ চচানু লাহে মান ফুৰাফ্ট বেছি নহয় কিন্তু হৈ যায় মানে ষ্টাৰ্টিং আৰম্ভ প্ৰথম দিন পৰা হৈ যায় পুৰা চাৰিওফালে তোমাৰ কাচফুল বুলি কয়। কাচফুলৰ মানে একদম কাচফুল আৰু সেই কাচফুলটো ফুলি উঠা মাৰ দুূৰ্গা পূজা আহা আৰু দুূৰ্গা পূজা অহাৰ সময় মানে বেংগলত, মানে আগৰ পৰাই মানে গোটেই আনন্দৰ মানে সেই থাকে না কিন্তু মানে আগৰ পৰাই মানে চাৰিওফালে মানে তোমাৰ মানে স্প্ৰেড হৈ যায়ে চাৰিওফালে স্প্ৰেড হৈ যায় চাৰিও একদম উল্লাহ মানে অ অমাৰ দুূৰ্গা পূজা আহিছে বুলি তাতে আমাৰ চাৰিওফালে মানে আবেলি বা সন্ধিয়া ৰাতি- পোৱা দিনত মানে যোনবিলাক ঢাক ঢাকত মানে কাচফুল লগাই কেনে এই বজাৰ ৰাস্তাই চব ফালে ঢাক চাক বজাৰ মানুহ ঘূৰি আছে যে আৰু মানে ঘূৰি আছে আৰু চবকে জনাই আছে যে অ কাচফুল ফুটিছে আৰু আমাৰ বেংগল দুৰ্গা পূজা আহিছে আমাৰ সেনেকৈ চাৰিওফালে মণ্ডপ চণ্ডপ বনাউ হয় মণ্ডপ আৰু মণ্ডপ মানে বহুত বিশাল বিশাল মণ্প বহুত ডাঙৰ ডাঙৰ মণ্ডপ তাৰে মানুহৰ মানে ইমান মানে ইমান বেছিকৈ মানে কাৰো মানে কোনো হেৰি নাই যে দুখীয়া মানুহ হলেও মানুহ যে দুখীয়া হয়। তথাপিও মানে পইচা মানে একদম দান চান বহুত বেছিকে দি দিব।
মানে, মানে, বেংগল মানে বেংগলত দুৰ্গা পূজাত সেইটো সৰ্বশ্ৰেষ্ঠ ফাষ্ট মানা হয়।
অঁ', ।
আহঁ', আমাৰ ইয়াত অসমতে, আমাৰ ইয়াত অসমতে, অসমতে পাঁচ দিনৰ পৰাই হয়, আমাৰ আমাৰ ইয়াতো ফূৰ্তি হয়। নোহোৱা নহয় মানে তাৰ পৰাই কম কাৰণ তাতে বেংগলৰ মানুহ বেছি আছে, তাতে ৱেষ্ট বেংগলৰ মানুহ বেছি আছে, আমাৰ অসমত কম আছে। সেইকাৰণে তাতে ৰিচুৱেল সেইটো ভালদৰে মানে আমি জানিব পাৰিম তাৰপৰা।
মইটো দেখোই আৰম্ভনিৰ পৰাই সকলোৱে তোমাৰ এই শাৰী কুৰ্তা পাজাম এইবিলাক পিন্ধি পূজা পাত ষ্টাৰ্ট হৈ যায়। পূজা চূজাত একদম আৰম্ভণি পৰাই ষ্টাৰ্ট হৈ যায় বহুত কিছু নিয়ম চয়ম আছে তাতে মানে ইমানো ভালক মই নাজানো মোৰ থকাতটো দুইবছৰে হ'ল এইটো যি যিখিনি পালো মানে বহুতে ভালে পালো মানে বহুত জানিব পাৰিলো যে আমাৰ বেংগলী পৰম্পৰাটোৰ বিষে মানে আমাৰ বেংগলী যোনটো পৰম্পৰা আমাৰ এটা প্ৰসিদ্ধ আৰু মানে এটা ভাল এটা মানে হেৰি মানে বহুত উম', - নাম থকা মানে বেংগলী পৰম্পৰাত আমাৰ ইতিহাস হ'ল আমাৰ সাহিত্য হ'ল আমাৰ লোকগীত আমাৰ লোকগান আমাৰ পৰম আমাৰ উৎসৱ আমাৰ খাদ্য বস্তু যিমান যি আছে সকলোবোৰ বস্তু আৰু বিশ্ব প্ৰসিদ্ধ আমাৰ লেখক আছিল ৰবীন্দ্ৰনাথ ঠাকুৰ, বংকিমচন্দ্ৰ চট্টোপাধ্যায় তেওঁলোকে মানে ৰচনা কৰা সাৰ বেংগলী সাহিত্য বেংগলী লিটাৰেচাৰ পিছত বেংগলী বাউল গান এইবিলাক গোটেই বিশ্বজুৰি প্ৰসিদ্ধ আমাৰ।